অ' অনুজ দা কি খবৰ?
আছো তুমি-তুমি কোৱা শুনা পাই আছা।
অ আছো ৰহ আৰু শুনা
মাজে-মাজে নেটৱৰ্কটো কিবা হৈ যায় এতিয়া গুচি যায় চোন কিবা নেটৱৰ্ক।
মাজে-মাজে নেটৱৰ্কটো কিবা হয় তাকেতো।
আজি ডিউটি কৰিলা পিছে।
ডিউটি কৰিলা মানে ডিউটি আছে এ নাইট আছে মোৰ
আচ্ছা, নাইটত ডিউটি আছে তোমাৰ।
আমাৰ দুটাই চীফ মানে এটা দিনত এটা নাইটত।
আচ্ছা, মানে দিনত দিনত কৰা হৈ গ'ল মানে দিনত কৰিছা নে নাই নে কৰা নাই আজি।
চৌববিশ ঘণ্টা ডিউটি কৰিম নেকি দিন মানে এসপ্তাহ দিনত এসপ্তাহ ৰাতি আৰু।
এনেকুৱা-এনেকুৱা চিষ্টেমত হয় আৰু। নাইটত ন নাইটত নাইটত কেইটাৰ পৰা মানে ষ্টাৰট হয় ডউটি।
নাইটত। সাতটাৰ পৰা সাতটা বা আঠটা আঠটাৰ পৰা আঠটা লৈকে।
আচ্ছা, তুমি এক্সচুএলি এটা কি ডিউটি আছা মানে তুমি। য়াহ ডিউট মানে তোমাৰ কি মানে কাম-চাম ইমান নাথাকে নেকি মানে?
কাম মানে উম সেনেকে কাম ইমান নাথাকে মোৰ মানে মোৰ নাথাকে। এতিয়া ইলেক্ট্ৰিকেলৰ কাম কিবা যদি ওলাই তেতিয়াহে কাম থাকে মোৰ মই সেই নাথাকে এনে বহি। বহি নহয় তুমি ভিডিঅ' কল কৰিলে দেখা। অ বা শুই আছো মই এতিয়া।
হয় এনেকুৱা দেখিব লাগে মানে।
অ' সেনেকে আৰু থাকি থাকো আৰু। সেইকাৰণেতো মানে এতিয়া চব চবে নোৱাৰে এনেকে এতিয়া। মই মানে তোমাৰ উম,
তুমি যিটো ডিপাৰটমেটৰ আছা যিটো ভাগত আছে।
সেইটো বুলিও সেইটো বুলিও হয় আৰু মানে মই যিহেতু। মানে কোম্পানীটো সেই যেতিয়া ষ্টাৰ্ট হৈছিল একদম ষ্টাৰ্টিঙৰ পৰা আছো ন। এতিয়া মানুহ বিলাকো চব চিনাকি সেনেকুৱাকে আৰু। আৰু বা ইমান এটা। ভৰি চৰি নালাগে চব মানে বস্তু হৈিলা এতিয়া চিনাকি হৈ গৈছেি ন চব। গোটেই জাগা তটগা বিলাক। বা এনেকুৱা নালাগে আৰু বোলে ইয়াতে থাকিলে কম। বা এইবোৰ দেখা পাব সেনেকুৱা ভৰি চও নালাগে। সেনেকুৱা আৰু সেইকাৰণে সেইকাৰণে বঢ়িয়াকে থাকো অবি দাস।
তোমাৰ কপপৰভাইজাৰ আছে নে নাই নাই
আমাৰ চুপাৰ ভেজ নাই আমাৰ আছে এইচছ ডাৰো চিফ্ট ইঞ্জিনিয়াৰ আছে
একচেলি মান হেড অফ ডিপাৰটমেণ্ট
উম উম এই চলি আছে আৰু চিফ ইঞ্জিনিয়াৰ আছে আপোনাৰ চুপাৰভাইজাৰ নাথাকে
আচ্ছা আচ্ছা শুক
আমাৰ এইটো এটা থিম হয় ন আমাৰ মানে সেই আৰু মেইনটে চিফ ইঞ্জিনিয়াৰ
আচ্ছা সি চব জানে চাগে ন কৰিব
এ মেই ন আমাৰ ইলেকট্ৰিকল
মানে এই বিডিং হয়ে জিৰ জিৰ পৰা পৰা চব জানে এডভান লেভেলটো জানে বাৰ জিৰ' নৰ্মে সৰু সুৰা প্ৰব্লেমো জানে না একদম সৰু সুৰা
জানাই জানে চব জানে সৰু সুৰা জানেতো সি মানে ডাইৰেক্ট হাই ফাই পঢ়ি বা বি টেক কৰি পেলাই আহা সেনেকুৱা নহয় সিও সেই আমাৰ দৰে মানে প্া মানে বেলেগ কমানীত কৰি কৰি এক্সপিৰিয়েন্ঞ্চ হৈ হৈ মানে
আচ্ছা ই মানে এক্সপিৰিয়েঞ্চ আৰু এনেকুৱা মানে শুন এনেকুৱা যিবিলাক াই্ে য ন সবাক জান জান যিলাক প কোম্পানীৰ হাই কষ্টত আহিব না তাৰপছ কৰু সুৰা কাম কিছ অ অ মানে সবিলাক কাম চব নাজানে তাহাঁতে বুজি পাইছা তাহাঁতৰ মানে বু উ নাজানে বাট ইটো যিটো তোমাক কলে ন চিভিল ইঞ্জিনিয়াৰ সটো যদি তোমাৰ অ মানে চব মানে চব বস্তু বিলাক মানে
তব জানে অ সেইয়েতটো ষ্টাৰ্টিঙৰ সিয়ে শিকাইছে মোক চব মানে বহুত খিনি শিকাইছে বুলি ক'ব পাৰি আৰু মই ইটা হাৰ পায় উ বহুত খিনি শিকছো তাৰ পৰা সও মানে সেইয়াই এনে ইমান অ ইমান ষ্ট্ৰ মানে ষ্ট্ৰিক্ট নহয় আৰু লগৰ দৰে আৰু এনেকুৱাকে বঢ়িয়াকে আজি সি আৰু মই আজ ডিউটিত অকল বা আৰু বেলেগ মানে ইলেক্ট্ৰিকেলৰ বেলেগ নাই
মানে মিলা প্ৰীতিকে থাকে আৰু চবৰে লগত
মিলা ভাল ভাল সেনেকুৱা চিফ ইঞ্জিনিয়াৰ বুলি মানে এক মে লেভেল চেভেল নাই সেনেকুৱা টাইপ আৰু কিছুমান থাকে ন আকৌ মই চুপাৰভাইজাৰ মই চিফ ইঞ্জিনিয়াৰ এনেকুৱা অলপ লেভেলত থাকে ন
বহুত বহুত লেভেল থাকে আছোৰ মানে এনেকুৱা টাইপৰ নহয় আৰু মানে খৰচ হয় ম মানে মানে মানে এটা যিটো হিচাপত থাকিব ল কিন্তু হিচাপত থাকে আৰু মানে মে তাত তাত চেলাৰী েলাৰী কিবা গম পোৱা নাই নাপ নে কিমান
সিহঁততে সিহঁততে মানে কি চাগে থাৰ্টি থাৰ্টি ফাইট মান পাই কিি
থাৰ্টি থাৰ্টি ফাইভ ছুটি কিমান কৰে
এইদি ফিফ প্লাছ হয় নেকি গম নাপ এইদি
মানে ইচ্ছুট বেছি বুজা পায় তাৰাত চাই
বেি প এই যদি বেছি ভাব
আচ্ছা কি চিভিল ইঞ্জনিয়ৰ হয় না
চেফ্ি ইঞজিনিয়াৰ চেফটি
চিফ ইঞ্জিনিয়াৰ আৰু এই চৰিটো তোমাৰ চব মে গোটেই ডিপাৰ্টমেটৰ কি হেড আৰু
গোটেই মানে আমাৰ ডিপাৰ্টমেন্টে সেইটো হ'ল মেইনটেনেন্ঞ্চত
মেইটেনেন্ ডিপাৰটমেণ্টৰ হেড আৰু তমানোক তোমালোকৰ টিম কিমান আছে ত তোমালোকে কি কম্পানী কো্পানীখ এ যি ম থাকে স তোমালে চোৱা
ইণ্ডাষ্টি হয় এইটো মেইনটেনেন্স বুলি কথা তোমাৰ
ইণ্ডাষ্ট্ৰিটোৰ শুনা যিটো ইণ্ডাষ্ট্ৰি তোমোক আচছা তাতে ধৰি লোৱা যিমান লাইনৰ কামাক সেইবাকিবা উলটা উললে যে তোমালোকে চেক কৰা চবা সেইটো হিচাপে তোমালোকে আছা ন
অ অছ বক
তাৰ কাৰণে তোমালোকৰ কিমানটা স্থাপ দিছে তোমালোকক আৰু
আমাৰ ইলেক্ট্ৰিকেলত তাৰ কাৰণে দিছে উম সাতজন মান দিছে তাৰ কাৰণে
ইমানেই ইমান ষ্টফ জানা দৰকাৰ
চেঞ্জ হৈ থাকে ন আৰু তোমাৰ ইয়াতে বা হেৰি আছে তিনিটা লাইন আছে তিনিটা মানে ফেক্টৰীটোত মানে বেলেগ বেলেগ মানে এইটো কি বুলি কয় এতিয়া তোমাক উ মানে বেলেগ বেলেগ তিনিটা ভাগত ভকুৱা আছে মানে
অ আচ্ছা বেলেগ বেলেগ ভালত বাব আছা
অ তিনিটা ভাগত ভগোৱা আছে সেই হিচাপে গোটেই কেইটা চলও ভা বেলেগ বেলেগকে ভগুৱা আছে আৰু এইফালেফ চে থাকে ন গোটেই কেইটাাই সেই সেইকাৰণে আৰু
হল অ ফাকে ডেইি আটা ফুাকে অফ বত ৰাক দিিলে
অফ থাকে অ অফ থাকে একদিন একদিন সেনেুৱাকে আজি অলপ প্ৰটেষ্ট কৰিলো ৰবা মানে ইয়াতে কোম্পানী দিয় অ
কি হবতছ
মানে এই হেৰি মোবাইল মানে অলপ নকৰো বুলি কৈছিল কোম্পানীত তাৰপিছত এতিয়া কি হ'ল বাৰ ঘন্টা ডিটিত তো মোবাইল নহাকে ত এলাৰন মোবাইল নাথাকিলে তো কেনেকে থাকিল িব চলিিবিলাৰেে
অ
নোৱাৰে নহ বাৰ ঘন্টাত ব বহুত কত বহুত কথা লাগেতটো অকল ঘৰৰ পৰাই যে ফোন আহিব সেইটো নহখে মানে সিহঁতে কৈছে কি ঘৰৰ মানুহক অ মানে অফিচৰ নাম্বাৰটো মান ইমাৰজেঞ্চি নম্বৰ টো দি আহিলে হ'ল কেনেুৱে কৈছে কিন্তু অকল ঘৰৰে কথা আহ নাপৰেতো বহুত ক ভাল হয় নে নহয়
বহুত কথা হৈ পৰি ত স ছাৰ বহুত আৰু ঘৰৰ মানুহে ত বাৰ বাৰ অফিচৰ নম্বৰত ফোন কৰি থাকিব নোৱাৰে অ াস
ঘৰৰ কেইটা কৰিলে আৰু ঘৰৰ বাহিৰেও আৰু বহুত আছে ন প্ৰেঞ্চাৰ কে ঠা আছে কিবা আছে চাপজ অ একদম ভাল লগৰ ল'ৰা এটাৰে কিবা এটা হ'ল বা নহক দেোন মানে এনেই আৰু তছ হল আি ৰাতি যাওঁ দুইটতি পৰা আঠটাত সেই ৰাতি যদি সটো কথা গম পাও তেতিয়া কেনেকুৱা হব কথাটো হয় নে নহয়
উম এতিয়া এতিয়া কলে মই এটা কথা কওঁ এতিয়া ঘৰৰ মানুহৰে কথা কওঁ ঘৰৰ মানুহে যদি এয়া মোৰ ল'ৰাটো ভাত খাইছে নে নাই কিবা খাইছে ন নাই। খাব কাৰণে যদি ফোন এটা কৰিব লগা হয় এইটো কি ইমাৰ্জেঞ্চি নম্বৰত ফোন কৰিব নেকি এতিয়া তুমিয়ে কোৱা।
অ'।
সেইটো এটা কথা মানে নাই ঘৰৰ কথাই ক'লো এতিয়া মোৰ তোমাৰ দেউতা হওক বা মা হওক। মোৰ ল'ৰাটো ভাত ছাত খালে নাই, ঠিক ঠাকে আছে নে নাই তাকে এটা ফোন কৰো। ত' ভালকে যায় পাইছে নে নাই, সেটো এটা ফোন কৰোঁ ত' সিটোৰ কাৰনে কি এতিয়া ইমাৰজেঞ্চি নম্বৰত ফোন কৰিম নেকি। সিঁহতৰ সেইটো আহি পৰে। আৰু বা মোৰ ফেমিলি ফেমিলি মেম্বাৰ কোনবা দূৰৰ ৰিষ্টেদাৰ ইমাৰ্জেঞ্চি আহিল। কিবা আহিল অ' এইটো কথাটো বুজি ল'ব লাগিব ন।
সেইটোয়েতো এতিয়া অ', আমি কৈছো প্ৰতিষ্টক কৈছো কি হয়তো মোবাইল এলাও কৰক নহ ডিউটি আৰু কোনটা বাৰ সেইটো কৈছো। হয় নহয় আঠ ঘন্টা হ'লেও তেতিয়া ইমান এটা প্ৰব্লেম নাই। আঠ ঘন্টা হ'লে কিবাকে মেনেজ হৈ যায়।
অ', যদি ডিউটিটো যদি কম কৰি কৰো টাইমটো কমাই দিও তেতিয়া অলপ বেলেগ কথা।
উম- উম। তাৰপিছত প্ৰটেষ্ট কৰি- কৰি মেনেজাৰক ক'লো এইচাৰক ক'লো।
কৈ-কৈ সিহঁতে মানিল-মানিল মানে কি সিহঁতে লাষ্টত মানে হাত দাঙি দিছে আৰু সিহঁতে একো কৰিব তাৰপিছত লাষ্টত চি অ' ৰ লগত কথা চি অ লগত কথা পাতি চি অ মানে এতিয়া দছ দিনলৈকে ৰখিব দিছে আৰু। মানে ৰখিব দিছে নহয় দছ দিনৰ কাৰণে মোবাইল এলাও কৰি দিছে দি পেলাই মানে চাব আৰু মোবাইল। মানে কেনেকুৱাকে ইউজ কৰে চলিবলাকে।
সিহঁতৰ মতে মানে মোবাইলৰ কাৰণে প্ৰডাকচন কম হৈছে সেইটো কৈছে। মোবাইলৰ কাৰনে প্ৰডাকশচন কম হয় এনে কোনো চলি মোবাইল চাই নাথাকে প্ৰডাকশনৰ টাইমত। এনেকুৱাকে আৰু।
মানে ইণ্ডাষ্ট্ৰিৰ ভিতৰে মানে প্ৰডাকচন কম হৈছে।
সেইটো প্ৰডাকচন কম হোৱা কাৰণ হ'ল। মেচিন সদায় মেচিন বেয়া হৈ থাকে। অ', প্ৰডাকচন কম হ'ব এইটো মোবাইলৰ লগ কথা নাই নহয়। মানে মেচিন মানে তোমাৰ এটা গ্ৰেণ্ডাৰ টাইপৰ আছে ডাঙৰ এটা মানে বটল বিলাক কাটে সেইটোত। এই সেই গ্ৰাইণ্ডাৰত মানে ব্লেড কেইখনৰ মানে কেতিয়াবা ব্লেড কেইখন ভাঙি যায় কেতিয়াবা। বেতৰ মানে ভাৰ কমি যায়। সেইবিলাকত এতিয়া আকৌ গোটেই মেচিনটো খুলি ব্লেড কেইখন তাৰ পৰা ওলায়। তাৰপিছত এটা মেচিন আছে সেইটোত মানে ব্লেড কেইখন আকৌ ঢালাব লাগে। এখন ব্লেড ধৰাওঁতে আধা ঘণ্টা চল্লিশ মিনিট লাগে। এই আকৌ সেই খুলোতে বহুত টাইম লাগে খুলি ধাৰাওতে লগাওতে। মোটামুটি এটা চিফটৰ টাইম গুচিয়ে যায়। আঠ ঘন্টামান লাগে সেইখিনি কৰোতে। ত' সেনেকে সেইটো কাৰণে প্ৰডাকচন কমি আছে। এতিয়া কিন্তু সিহতে সেইবিলাক কথা ইহঁতে গমও পায় কিন্তু সিহঁতে মোবাইল বন্ধ কৰা কাৰণটো এটাই সিহঁতে মানে
বস্তু খিনি মানে অলপ নিজৰ মানে দমনত ৰাখিব খোজে আৰু সেইকাৰণে সেইবিলাক কৰি আছে।
উম। তাকে মানে ইণ্ডাষ্ট্ৰিটোৰ যিমান তোমাৰ ৱৰ্কাৰ আছে কৰিছিল ন
চবৰে কাৰণে কৰা নাই আ মানে আমাৰ নহয় আমি আমাৰতো প্ৰডাকশচনেলত একো হেইৰি নাই লেনদেন নাই আমাৰতো বাৰু এনেও হৈ যাব কিন্তু আমাৰ বাকী খিনিৰ কাৰণে আৰু আমাৰ বাৰু ডাইৰেক্ট কোৱা নাই অলপ হ'ব বুলি কিন্তু আমাৰতটো এলাও হৈ যাব আমি যদি অলপ কওঁ কিনটো বাকী খিনিৰ কাৰণে আৰু একেলগে প্ৰটেষ্ট কৰিছো আৰু
মানে যিবিলাকে প্ৰডাকশ্যনত মানে প্ৰডাক্যন বনাই থাকে ধৰি লোৱা একজাম্পল দিলো যিলাকমি আগৰ তুমি যদি পুৰবীত কৰিছিলা পুৰবীত কৰিছিল আজি উম মানে সেনেকুৱা এটা জাতীয় প্ৰডিকনত মানে যিবিলাকে কৰে আৰু সেইবিলাকৰ কাৰণে মেইনলি বস্তুটো কৰা হৈছে আৰু
উ প্ৰদৰ্শন বিলাকৰ কাম বুলি কোৱা হয় যে অ সেইটো কথা ন নহয় এতিয়া চোৱা কোম্পানী এটাৰ কিছুমান ৰুল থাক নে পলিচি থাকে কিছুমান যিকোনো এটা ৰোল ন হঠাতে বনাই দিব নোৱি নহ ন নহয়
উম নোৱাৱাৰি
নোৱাৰে সটোয়তো এতিয়া আমাক নাই ইন্টাৰভিউ টাইমত কৈছে মোবাইল বন্ধ হ'ব বুলি বা যদিও ক'লে বোলে অ লাইন চলাৰ ভ